অ কি কৰিছা।
মই এনে বহি আছো তুমি?
ময়ো এনে বহি আছো।
অ আৰু এ এম বি এফ। ফৰ্ম এখন ফ ফিল আপ কৰিম বুলি ভাবিছোঁ। ছিলো এম বি এৰ কাৰণে।
অ অ অ আচ্ছা এম বি এ কৰিবা নেকি?
অ সেইটোয়ে কৰিম বুলি ভাবি আছো কি কৰিবা তুমি কেৰিয়াৰৰ কাৰণে।
মইতো ভাবিছো যে বেংকিং কৰিম বুলি এতিয়া বি কম কৰি আছো। বি কম হৈ যোৱাৰ পিছত বেংকিং কৰিম বুলি ভাবিছোঁ।
অ ভালেই দিয়া সেইটো অ। কিন্তু এতিয়া আমাৰ বি কম কমপ্লিট। হ'ব আৰু সেই কাৰণে ভাবিছো এম বি এটা ফৰ্ম ফিল আপ কৰি থৈ দি ইন্টাৰভিউ এটা দি থৈ দিম সেইবোৰে ভাল আজিকালি।
অ অ এইটোয়ে মানে কি অ কোৱা।
তুমি পিছে কি বেংকিঙৰ ইণ্টাৰ্শ্বিপ কৰিছা নেকি?
নাই নাই এতিয়া কৰা নাই, এতিয়া মই বি কম থাৰদ চেমতে আছো। এটা পঢ়িয়ে আছো মানে কি? ইন ফিচাৰ ভাবিছো আৰু মানে।
অ আৰু আজি আজিকালি বহুত, কিবা ওলাইছে ন? কৰিব পৰা যায় যেনেকা ইন্টাৰ্নশ্বিপ সব সেইবোৰো শিকি। শিকিব পাৰিবা তুমি।
অ আৰু মানে যিমান। শিকি শিকিলে ইমানে ভাল ন? কিবা জপৰ কাৰণে।
জবৰ কাৰণে সেইটোৱে ভাল।
অ এটো কাৰণে ইয়াক। আহ এপ্লাই কৰি থাকিব লাগে।
অ মই সেইটোৱে তাৰ পিছত কিবা কিবি একজাম যদি গভমেন্ট একজামে সেইটোৰো এপ্লাই কৰি থৈ দিম যি পাওঁ, যিহেতু কম্পিউটাৰ ক্লাছো কৰি থাকিব লাগে মোৰ। তোমাৰতো কম্পিউটাৰ ক্লাছ কৰিলা ন?
অ কৰিলো মই তুমি কৰিছ নে নাই?
মই কৰা নাই কৰি হে আছো। মানে এতিয়া ডিগ্ৰী খতম হ'ব আৰু মই ভাবিছোঁ কম্পিউটাৰ ক্লাসটো কৰি লও। তাৰপিছত যিহেতু বহুত সহায় কৰিব।
হয় হয় এতিয়া কোনটো কৰ্চ কৰি আছে কম্পিউটাৰত
মই এতিয়া পি জি ডি চিয়ে কৰিম বুলি ভাবিছো। পি জি এতিয়া লাগে। লাগে ন ডিগ্ৰীৰ পিছত তুমি চাগে দিছিয়ে কৰিছা?
নাই নাই ময়ো পি জি ডি চিয়ে কৰিছো মানে মই যেতিয়া টুৱেলভৰ পিছত লব গেছিলো ন তাৰে মানে টিৰ্চাছ বোৰে চাজেছ কৰিছে মানে পি জি ডি চিয়ে লবলৈ মানে।
অ ভালে ভা কি? কি ইনষ্টিটিউচনৰ পৰা কৰিছা তুমি?
মই ভিনতেজ একাডেমী গণেশগুৰি নাৰায়ণপুৰত আছে।
আহ। ভালে দিয়া, মই বিশ মই বিশ তাত কৰিছিলো মানে ভিষ্টাত কৰি আছো, ভিষ্টাও গভৰ্মেন্ট এজেঞ্চিৰ আনডাৰতে পৰে।
হয় হয়, তাতে এনে কিমান ফিজ লয়?
তাতে ফিজ ত চি এ ফ টেন থাউজেণ্ডৰ পৰা টুৱেল্ভ থাউজেণ্ডলৈকে হৈ যায়, পি জি ডি চি এ।
হয় নেকি মানে মোৰটো কম হৈছে মোৰটো মানে কি, একেবাৰে লৈছিলে এইট থাউজেণ্ড এইট হাণ্ডৰেড লৈছিল।
ভালে হৈছে দিয়া তোমাৰতো বহুত ভালে আমাৰ ইয়াতে কিয় বা ইমান বেছি।
হয় হয়, নাই মই কি তাতে অ কোৱা?
তোমাৰ কি এইটো গভাৰমেন্ট এজেন্সি আণ্ডাৰত পৰা না
নহয় নহয় এই পুৰা প্ৰাইভেটে হয়, নহয় এইটো গভৰ্মেণ্টৰ আণ্ডাৰত - নাহে।
অ সেইবাবে চাগে সেইটো বেছি, আজি আজিকালি গভাৰমেণ্টৰ লগত কানেক থাকে, সিহতে ভাবে মানে যেনেকা তাতেই যাম আমি, সেইকাৰণে সিহঁতে ভাবে অকণমান বাঢ়াই দিলো আহিবই আমাৰ তাতে। গভৰ্মেণ্ট ৰেকগনাইজেচন লাগে। সেইবাবে বাঢ়াই দিয়ে দামটো।
এনে তোমাৰ এইম ইন লাইফ কি আছে ফিচাৰত?
ফিউচাৰত মই ভাবি আছো, কিবা ভালে পইচা পোৱা গভামেন্ট জব চব পালেও ভালে আৰু এনে যদি কোম্পানী জব পাও সেইটো ভালে, মই মানে এনে এম নাই মানে যি পাওঁ সেইটো কৰি লম সেনেকা টাইপৰ।
আচ্ছা আৰু এনে একজাম দিছা নি কিবা এনে কম্পৰেটিভ একজাম দিছা নেকি আগত?
নাই নাই কম্পিতিটিভ এক্সাম মই দিয়া নাই, দিম বুলি ভাবি আছোঁ, তোমাৰ কিবা আছে নেকি এইম?
আচ্ছা। ময়ো এতিয়া দিয়া নাই বাৰু। অ মোৰ এইবিলাইমত মই বেং কা হব বিচাৰিছো।
অ ভালেই। দিয়া আছে, তুমি মানে ফাইনেঞ্চ লৈ চাগে ন।
অ মই ফাইনেন্স মেজৰ লৈছো এইটো
অ আজিকালি ফাইনেন্স লাগে যিহেতু চব জেগাতে ফাইনেন্সৰে কাম ন।
অ অ হয় আৰু তাৰপিছত এইটো কিবা ইন্টাৰ্নশ্বিপ কৰিছা নেকি আজিলৈকে কিবা।
ইণ্টাৰ্ণচিপ আমাৰ কলেজতে হৈছিল মানে আমাৰ ডিগ্ৰীৰ যোনটো তুমিও পাবা আমাৰ ডিগ্ৰীৰ ফৰ্ট ফিফথ চেমিষ্টাৰত আজি কালি এট কৰিছে ন ইণ্টাৰণশ্বিপটো গৰ্মেনে ভাবিছে ছাগে এইটো আমাৰ এক্সট্ৰাকাৰিকুলম হৈ যাব। যিহেতু তুমি কৈছিলা নে স্কিল লাগে। স্কিলৰ কাৰণে দিয়ে।
আচ্ছা আপুনি কৰিছে নেকি?
মই কৰিছো আমাৰ কলেজতে কৰাইছে।
মই তাতে কি কেনেকে কৰাই মোক অলপ ক'ব পাৰিব নেকি
মানে যেনেকা আমাৰ এ এমট্ৰনৰ পৰা আহি কেনে আমাক শিকাইছিলে এমট্ৰনৰ মানুহ বিলাক আমাৰ কলেজত আহিছিলে। ম কৈছে আৰু কেনেকে কেনেকে কৰিব লাগে। কোম্পানীত কি কি হয় চব স্কিল শিকাইছে সেইবোৰ শিকাইছে। এ এমাহ হৈছিল আমাৰ কলেজত। অ তুমি অ আৰু তুমি কি কৰিম বুলি ভাব ভাবিছা নাই
অ অ কৰিম কিন্তু এতিয়ালৈকেতো মই থাত চেমট ন এতিয়ালৈকে পোৱা নাই। যেতিয়া পাম তেতিয়া কৰিমে।
অ ত তুমি যে বেংকৰ কোনটো বেংকৰ হব খুজিছা তুমি? বেংকৰ গভৰমেণ্ট য়া প্ৰাইভেট
নাই নাই গভমেণ্ট মই এছ ভাবিছোঁ যে মোৰ জব। লাগি যায় এছ বি আই পি'অ
পি ' অ ভালে।
অ অ ভাবিছো কিন্তু বহুত কষ্ট। কৰিব লাগিব হয় নে নাই? কেইদিনতো এনে যেনে তেনে তো ভালকে পঢ়িব লাগিব।
এইটো ল'ব পাৰে নহয়, আজিকালি ইনষ্টিটিউচন কিছুমান এইটো পি ডাব্লিউ ফিজিক্সৱালা সেইবোৰৰ পৰা তুমি কিবা ল'ব পাৰিবা।
অ, তাৰপা কৈ ল'ব পাৰি।
অ, কচিং-কচিং লব পাৰিবা।
আপুনি এই, এম বি আই কৰিব তাতে ভাবিছে নেকি, ক'ত কছিং ল'ব, ' কৰ পৰা পঢ়িব?
নাই মই খালি ফৰ্মটো ফিলাপ কৰি থৈ দিম, তাৰ পাছত চাও কি হয়। আৰু কৰিব নোৱাৰ কৰিলও, এম কম কৰি লম, এম কমৰ পিছত মই নেট দিম বুলি ভাবি আছিলোঁ।
অ
সেইবোৰ দিম বুলি ভাবিছোঁ। মানে, চব মানে ফৰ্ম ফিলাপ কৰি থৈ দিম, এটা-এটা কৰি
উম-উম, মই এনেকে ভাবিছোঁ যে এতিয়া থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইমান এইটো ওলাইছে নহয় ফৰ্ম বোৰ ওলাইছে, একবাৰ এইটো অ-অ-অ ত', এইবিলাকত এপ্লাই কৰি থৈ দিওঁ নেকি? যি হ'ব-হ'ব আৰু ন।
অ, এবাৰো খালি কৰিলে কি হব ন
অ-অ, এনেকে এনে দি থাকিব লাগে, এনেকে দি থাকিলে মানে আমাৰ এ, ভাল হ'ব।
আমাৰ একজাম প্ৰেক্টিছ হৈ থাকিব, অ কোনটো একজামত? কেনেকে আহে গম পোৱা যাব।
অ
তুমি এতিয়া কি, এইয়া পঢ়াটো ভাল হৈ আছে নে, একাডেমিক কেনেকা হৈ আছে, ভালে চলি আছে?
অ-অ, এতিয়া চব ভালে চলি আছে এতিয়া মই ছেকেণ্ড চেমৰ এক্সাম দিছোঁ। আমাৰ ক্লাছ ইষ্টাত হব, হয় আপোনাৰ অ, চব ভালেই হৈছে, আপুনি এতিয়া কোনটো চেমত পাইছে?
মই চিক চেমৰ একজাম দি থৈছোঁ, এতিয়া ফাইনেল, ফাইনেল একজাম দিলো মানে ৰিজাল্ট দিব তাৰপিছত গম পোৱা যাব, আজিকালি বঢ়াই দিছে নহয়, ফৌতয়েৰ কৰি দিছে। ত, ছেভেন এইট চেমটো কৰিব লাগিব। ছেভেন এইট চেম টো কৰাৰ পিছতহে চাৱ যাব বা ছেভেন এইট চেমটো হব কি নাই? সেইটো গেৰাণ্টি নাই নহয়, আজিকালি
ৰোল বনাইছে নেকি, যে ছেভেন এইট এইটো কৰিব লাগিব ছেমটো
ত কৈছে, গভমেন্টে কৰিব দিছে, কিন্তু তোমাৰ মৰজি তুমি কৰিব পাৰা, নকৰিব পাৰা, ষ্ট্ৰিক্টলি নাই তুমি কৰিবই লাগিব, সেনেকেও নহয়, তোমাৰ কৰি দিলে তোমাৰ কাৰণে ভাল যেনে সেনেকে হ'ব।
উ মানে কি ছিক্স ছেভেন আৰু এইট টো কৰিলে চাগে আমাৰ এইটো যদি কিবা একজামৰ কাৰনে এপ্লাই চেপলাই কৰো তাতে হেল্প হ'ব নেকি বেছিকে
অ হ'ব এইটো হ'ব তুমি ডাৰেকলি পি এইচ ডি কৰিব পাৰিবা ছেভেন এইট চেমৰ পিছত তুমি নেট একজাম টো দিব পাৰিবা যেনেকে আগতে এম কম কৰি কিনেহে নেট একজাম টো দিব পাৰিছিল ন। আজিকালি ছেভেন এইট চেমটো কৰাৰ পিছত নেট একজামটো দিব পাৰিবা সেইটো সহায় হৈছে। টিচাৰৰ লাইনত ন এইটো হাইআৰ হাই আৰু ইডোকেচনৰ কাৰনে বা তুমি পি এইচ ডি কৰিব পাৰা ৰিচাৰ্ছ কৰিব খোযা। জে আৰ এফ সেইবোৰ দিব পাৰা। পাৰিবা
আচ্ছা এনে আপোনাৰ কোনো ঘৰত আচছা এনে আপোনাৰ ঘৰত কোনো ফেমিলি মেম্বাৰত এম বি এ কৰিছে নেকি?
এম বি এতটো কৰা নাই মই ভাবি আছো কৰিম বুলি কিন্তু যিহেটো ফিজবোৰ বহুত বেছি।
হয় হয় প্ৰাইভেটত প্ৰাইভেটত কৰিলে বহুত বেছি। হয় কিন্তু যদি আমি এই কিবা একজাম পোল ন যেনেকে চি ইউটি এনেকুৱা একজাম উলাই বহুত এইটো ইউনিভাৰ্চিটিৰ কাৰণে এনে য দিও তেতিয়া আমাৰ কমতো হৈ যাব আৰু ভাল কেৰিয়াৰো হ'ব।
অ অ চিইউটি অ এম বি এৰ কাৰণে কেট দিব লাগিব তুমি আৰু কেট একজাম হাৰ্ড হয়। আৰু তোমাৰ তাতেও টো লাখৰ ওপৰতে টো লাখ
অ কিন্তু মানে কি এনেই গভমেন্টৰ আডাৰত। অলপ কম হয় প্ৰাইভেটৰ
অ প্ৰাইভেট অ প্ৰাইভেট এতে কম হয়। অ আৰু তুমিটো ন তুমি বেলেগ। নকৰা আৰু মানে যেনে খালি বেংকিঙৰে আৰু বেলেগ নকৰা।
অ নাই নাই একো নাই মান এনে ভাবিছো যে এনে গভমেন্টৰ একজাম বোৰ যে আহে নহয় এদি আৰি এইবিলাক দি থাকিম কিন্তু মই খাল অকল ভাবিছো যে বেংক বেংকিং এ কৰিম বেংকিং মানে সৰুৰ পৰাই মই ভাবি আহিছোঁ বেংকিং যে কৰিব আছে হেইটো কাৰণে ভালকে পঢ়ি আছো যে। যাতে হৈ যাওক ভাল।
অ হৈছে অ হৈছে এটা এম থকা ভালে ন।
অ অ এনে এইটো আমি তাতে যাম মই। কি কৈছ ভাবিছো যে বাহিৰত যাই অলপ কৰিম নেকি এ কৰ্চ এটা কৰিম ওৱান ইয়েৰৰ থাকে এনেকুৱা।
অ অ ক'ত ক'ত যাব ভাবি আছা তুমি।
মই এনে ৰাজস্থান যাম বুলি ভাবিছো।
ভালে দিয়া তাতে ভাল ভাল হ'ব পাৰে। তাতে মানে তাতে আছে আৰু তুমি যিমান দেলহি দিল্লী কৰিলো আৰু ভাল তুমি চেন্ট্ৰেল চেন্ট্ৰেল পৰা পৰা চানচ। পোৱা যেনেকা কৰ্চ বোৰ কোনো দামো বেছি। কি হ'ব পাই চাগে তাৰে। কোনো তোমাৰ মানে তুমি। পাবা সেইটো গেৰাণ্টিও থাকে ন
আহ এইটোয়ে অ অ
সাত। তুমি এতিয়া মানে সেইটো কৰছটো কৰি কেনে দিবা ন একজাম টো
আহ আহ আহ দিয়া অ দিয়া ভাল লাগিল কথা পাতি তি
হ অ থেংক ই দিয়া।
দেবাই।
বাই বাই